উম ঠিকে আছে এতিয়া বাৰু। বাকী এতিয়া কলেজৰ পৰা কেতিয়া আহিবি মানে ঘৰলে ৰুমৰ পা?
জানো?
কি জানো এতিয়া ত বন্ধ দিবই গৰম বন্ধ হলে কেতিয়া আহিবি?
চাগে।
অ পঢ়া শুনাটো এতিয়া নাই, বিন্দাস ঘৰত আহিব লাগে, ফুৰিব লাগে, মাতিব লাগে।
উম।
অঁ তহঁতৰ ককাইৰে দোকান নগ'লে যে আজি?
নাজানো মই।
অঁ। ক খবৰ খাতি?
ভালে।
উম।
আজি যোগা দিব যাম ৰাতি। ধেৰ মাছ ওলাইছে পিছফালে, পানী বাঢ়িছে নহয় এতিয়া কমি গৈছে পোৰা মাছ ধেৰ ওলাইছে।
কুচিয়া ওলাইছে এইটো তাৰপৰা শামুক, কেঁকুৰা, দনিকণা, পুঠ ঠি, গৰৈ, মাগুৰ চব মানে এভ্রীঠিং ওলাইছে। যাব লাগিব চাবলে।
উম।
উম।
কি কৰি আছ
কিনো কৰিম আৰু শুই আছো। ভোগো লাগিছে, ভাত ভাত খাবলে শুদা। মাছকেইটা আছে ফ্ৰাই কৰিব কৈছোঁ তাকে।
অঁহ। পাৰ্চেল কেইটা কেঞ্চেল কৰিলি নে?
উম?
পাৰ্চেল কেইটা কেঞ্চেল কৰিলি নে বোলো।
কেঞ্চেল কৰিব নোৱাৰিলো সেইকেইটা।
উম।
ফোন মাৰিলে কৈ দিলে হ'ল নলওঁ বুলি।
উম।
কেঞ্চেল কৰি দিলে হল।
উম।
উম এতিয়া ভাত খায় শুম আৰু চাৰ্জত লগাই।
অঁ।
আমাৰ মাথাটো বেয়া হৈ আছে মানে আজি, সেইয় পৰা মৰ্ণিঙৰ পৰা।
উম। কেলে?
এনেই।
উম।
মানে কাম নাইকিয়া হোৱা নিচিনা হৈ গৈছে মাথাটো। সেইকাৰনে। কলেজৰ চিন্তা এফালে, উম।
যাম এপাক
উম কলেজৰ মাথা টেনশ্যন ৰুম ভাড়া দিব লাগে। এইফালে ৰুম ভাড়া তিনটা পেণ্ডিং হৈ আছে।
তাৰপিছত, আকৌ আকৌ কলেজৰ ফিচো পেণ্ডিং হৈ আছে।
অ', ওম
সেইটোৱে আও।
অ', অ', কাইলে কৰা হ'লে ভাল আছিলে, ক'লো
উম হু, কাৰণ মই এইটো মানে এইটো মানে এ টাইম নাই মানে আও, সেইকাৰণে।
অ', নাই বাৰু টাইম।
উম, দিন বাৰ চোৱা নাই লছেই হৈ যাওঁক বাৰু কথা নাই ইমান উম, সেইটোৱে হ'ল মই সেইটোৱে সেইকাৰণে মই কৰিম বুলিয়েটো মই সেইকাৰণে সেইটো কৰি আছো ন। আকৌ, উম, নহ'লে মানে দিগদাৰ হ'ব না।
উম।
উৰাই দিম।
উম।
এতিয়া কৰি থ'লে হ'ল।
অ, উৰামেই।
ভাত কিহে খালি?
উ নাই খোৱা।
অ',
একো খোৱা নাই চাহ খোৱা ৰাতিপুৱা।
মও ভাতটো খাম আও বাহি থৈছে ভাত
উম।
ছোতাই পেলাই ওলাই যাম নুশু। উম, ফোনটো থৈ পেলাই ওলাই যাব লাগিব চাজৰ্ত দি।
ফোনটো মানে লগত লৈ নুফুৰোঁ মানে। উম মাথা মাথাটো আজি বহুত চেঞ্জ হৈ গৈছে মানে মো
বহুত মানে মই ধৈৰ্য ধৰি আছোঁ।
হ'ব।
উম।
নকৰিলেই হ'ল।
সেটোৱেটো। আজি বহুত ধৈৰ্য ধৰি আছোঁ মানে মাথাটো বহুত কিবা কাম নাইকিয়া হোৱা নিচিনা হৈ গ'ল মানে। এফালে মোৰ কিস্তি আছে দুই তাৰিখে, মানে মই বহুত ভাবি থৈ পেলাই মোৰ সেহঁতৰ লগত কৰা নাছিলো মানে। মই পাৰিছো মানে তোৰ লাভ হ'ব, মোৰ লাভ হ'ব, সেইকাৰণে মই কথা নাই
মই হাক দিছিলো, দেই এতিয়া মোক দোষ দি লাপ নাই।
তই হাক দিলে কেনেকে হ'ব মোৰতো এইফালেত তোৰ মানে মিলিব লাগিব না।
মই নোৱাৰিলে কি পঢ়িব পাৰোঁ নেকি? নোৱাৰো বুলি কিমানবাৰ কোৱাৰ পাছতো কৰিছো।
সেইটো এনে মই কৰি তোৰ লগত খতমেই কৰি দিছো মানে এইটো তোৰ লগত আৰু যাতে এইটো কথা সুধিব নোৱাৰো মানে সেইকাৰণে।
সেইকাৰণেতো মই কৈ দিছোঁ ন, আৰু ভুলটো মই নকৰোঁ ন। মই বহুত মানে ভাবি-চিন্তিয়ে কৈছো ন এইটো।
অ মোৰ পথাৰ আছে নেকি এতিয়া? অ।
কোন-কোন আছে?
হুম?
অহ।
হ'ব।
অ-অ।